হেল্ল'।
অঁ, ' ভাইটি কি কৰিছা?
অ', অঁ' মই এনেই আছোঁ। বহি আছো এতিয়া। ভাল, ভাল।
ঠিকে আছে । অ, আছো দিয়া ভালেই।
অঁ অঁ, কিবা কৰি আছা?
নাই আছো এনেই, এইয়া কি কয় আমাৰ বাৰীৰ, বাৰীত কিবা কেইডাল মান লগাইছো, শাক-পাচলি।
হয়, কেনেকুৱা ধৰণৰ শাক-পাচলি?
এই, তোমাৰ পালেং শাক চুকা টেঙা অ', চুকা টেঙা, তাৰপিছত দেই ৰঙালাও আগ কেইডাল মান উঠি আছে লৈছো খৰাহীটোতে ভৰাই পেলাই।
অ'অ' ৰঙালাও লাগিছেনে এতিয়া নে
ৰঙালাও লাগিছে হয়।
অ'এনেই ৰঙালাও আপোনাৰ কেতিয়াৰ পৰা কেতিয়ালৈ লগায়?
এই তোমাৰ, গৰমৰ দিন কেইটাত অলমান
অ' অ'মানে জুন, জুলাই, তাৰ এপ্ৰিল-এপ্ৰিলৰ পৰা আৰম্ভ কৰিব পাৰি আৰু ন'।
আৰম্ভ কৰিব পাৰি আৰু। অ'অ'সেনেকে লাগিয়ে থাকে আৰু বৰষুণ পৰিলে আৰু মানে ভাল কৈ ছজনা পাত কেইটামানো লৈছ অ'লগাইছো।
হয়, হয়। অ'আপোনালোকৰ সেইপিনে চজিনা ভাল চাগে ছজিনাটো বহুত ভাল বস্তু এইটো।
অ' চজিনা টো বিৰাট ভাল জানা আজি গৰম বেছি পৰিছে নহয় মই দালিতে চজিনা পাত কেইটামান পেলাই লৈছো।
অ' তাতে বহুত বঢ়িয়া এইটো, এইটো অ' বহুতখিনি আপোনাৰ এইটো অ'হয় বহুত উপকাৰী বস্তু আৰু এইটো। চজিনা আনে, কি কৈছে?
বাৰীত কিবা বস্তু লগাইছানে?
বাৰীত লগাইছোঁ বাৰু মই পাঁচটামান বস্তু লগাইছোঁ ভেন্দি আপোনাৰ এই কোমোৰা তাৰপিছত জিকা, ভোল, তিয়হ লগাইছোঁ হয়। তিয়হ এইবাৰ হয়, বহুতখিনি এই মই নিজে এইবাৰ কৰিছোঁ মানে এই জৈৱিকভাৱেই কৰিছোঁ। মানে সাৰবোৰ হয়, হয় তাত স্প্ৰে কৰা নাই। মানে স্প্ৰে কৰিব ল'লে এই কিছুমান বৰলীয়া বস্তু এটা বৰলীয়া বুলি কয় মানে মাখি এটা সোমাই এইটো গুটিবিলাক মানে ফুল হওঁতেই খাই দিয়ে, এইটো নাখাবৰ কাৰণে বস্তুটো মানে সন্ধিয়া সময়ত সিহঁতক প্ৰায় তিনিটামান বজাৰ পৰা মানে ৰ'দটো অলপ কমি গ'লে মানে তিনিটাত পুৰা পাঁচটা, ছটামান বজালৈকে কুফ সোমায় মানে এই সময়ত মানে এই জুই জ্বলাই দিব লাগে। জুইত ইমান জুই তেনেকে আপোনাৰ বেলেগ এই যিবিলাক পৰিবলগীয়া হয় গোবৰ গোবৰো জ্বলাই দিব পাৰে শুকান গোবৰ যে।
অ'অ'
তাৰপিছত এইটো হয়, এই কণীৰ যে বাক বাক্সা যিটো মানে নহয় বাকচত এই-এইটো জ্বলাই দিব লাগে মানে বস্তুটো তেতিয়া মানে সিহঁতে চব উৰি গুচি যায়। তেনেকে দুদিনমান যদি কৰি দিয়ে তেতিয়া আপোনাৰ দুদিনত এই ফলটো মানে ডাঙৰ সকলোৱে চান্ঞ্চ পায় মানে বহুতখিনি। আগলে পোকে নধৰে তেতিয়া। নহ'লে আপোনাৰ এইটো সৰুতে মানে খাই দিয়াৰ ফলত সিহঁতে ডাঙৰ হ'ব নোৱাৰে মানে তাতে পকি যায়।
অ'অ' মই হেনেকুৱা হ'লে মানে কি কৰো চূণটো অলপমান মানে হেৰি কৰি পেলাই পানীত হেৰি কৰি চূণটো মই ছটিয়াই দিওঁ অ।
অ অ ওপ
গছজোপাত ছটিয়াই দিলে অ গছজোপা তেতিয়া কি হয় সেই পোক, টো যিটো আহে বৰলে যে বিন্ধে বুলি,
হয় হয়।
সেইটো সেই বস্তুটো তোমাৰ নাইকিয়া হয়।
নাইকিয়া হৈ যায় ন এইটো কিন্তু উৎপাত বহুত বেছি হৈ যায় কিন্তু এইটো বৰলীয়াৰ। এইটো আপোনাৰ। এই নহ'লে এইটো আপোনাৰ দিয়ে, হালধীয়া পেপাৰ যে, হালধীয়া পেপাৰটো দিব পাৰে। তাত আঠা লাগি থাকেটো কিছুমান মেডিচিন থাকে সিহঁতৰ এটা গোন্ধটো বহু ভাল হয় ইহঁত। কাৰণে তাত এইটো গোন্ধটো ল'ব যাওঁ। তে সিহঁতে তাতে সোমাই তাতে মানে চিপ চিপকি যায় আৰু, তাত সোমাই হয় হালধীয়া পেপাৰ আঠ। হয় আঠা থাকেতো তাত। মানে পোক পৰুৱা যিমান থাকে আৰু পোক পৰুৱা বোৰ বোলে, এই হালধীয়া ৰঙৰ প্ৰতি বহুত আকৰ্ষিত হয় সেইটো কাৰণে সিহঁতে তাত সোমাই যায় মানে। এই হালধীয়া ৰংটো ভাল পায় হয় ভাল পায় লগতে আকৌ সিহঁতৰ খোৱা বস্তু কেইটামান তাত, এটা কেমিকেল টাইপৰ থাকে আৰু কিন্তু এই কেমিকেল, টো ডাইৰেক্ট টাচ নহয়গে আৰু, মানে আপোনাৰ এইটো চাইডত দিব পাৰেতো সেইটো কাৰণে ইমান মানে এইটো, জৈৱিক জৈৱিকভাৱে কৰা নিচিনাই হৈ যায়গে আৰু।
হয় ৰাসায়নিক ভাৱে ন, আৰু সেই খাদ্যবিলাক খালে মানে ভালো হয় আৰু দেহৰ। কাৰণেও ভাল ধৰি লোৱা একো বহুতখিনি।
বজাৰবোৰ কিছুমান কি হয় চাপ্লাই যিবিলাক আহে সেইবোৰ আপুনি, কিনি থোৱাৰ পিছত ৰাতি এৰাতি বা খুব বেছি এদিন থাকে আৰু। চৌবিশ ঘণ্টা হ'লে সি মানে গেলি যায় কিন্তু আমাৰ যিবিলাক চব্জি। এইবোৰ মানে এতিয়া বে বেপ বেপাৰীও লৈ ভাল পায় মানে কেলে সিহঁতে বাই চান্স কিবা এটা বিক্ৰী নগ'লেও, মানে এসপ্তাহলৈকে একদম সতেজ হৈ থাকে মানে একদম ফ্ৰিজত ভৰাই দিয়া নিছিনা। নিচিনা তেনেকুৱা মানে এইটো কাৰণে ভাল পাইছে মানে মানুহবোৰে।
আৰু মানুহ বিলাকে বিচাৰি আহে যদি ভালেই জানানে তোমাৰ মানে, আমাৰ এখন বজাৰ নিজে স্থাপিত হৈ গৈছে ন ইমান চিন্তা কৰিব নালাগে যে, আমি কৰবাৰ পৰা পাম। কিবা নিজে আহি গ'লে ভাল লাগে আৰু মানে আমাৰ বিজনেচটোও আগ,
অঁ ভাল লাগে অ নহয় যদি ইয়াত তেনেকুৱাই মানে যিবিলাক যিকোনো বিজনেছেই আৰু যদি আপোনাৰ তাক, মান উন্নযত মানদণ্ডৰ এটা চাৰ্ভিচ, মানে দিব পাৰে সিহঁতক হয় তেতিয়া মানে সেইটোৱে সেইটোক কি কৰে এডভাৰ্টাইজ, দিব পাৰে বিজ্ঞাপনটো নিজে সিহঁতে দি লয় আপুনি বেলেগ, একে মানে বিজ্ঞাপন দিব লগীয়া নহয়গে আৰু যিবিলাক আপোনাৰ, যিটো কোৱালিটি ভাল বস্তু আপুনি দিয়ে। এতিয়া আপোনাক মই দিলোঁ আপোনাৰ পৰা আপুনিও বেলেগ এটাক ক'ব আপুনি ভাল পাব, আপুনিটো ক'বই আৰু। যিকোনো মানুহে আৰু ভা বস্তুটো যদি ভাল হয়। এনু আমি কওঁৱেই মানে এইটো কোৱাৰ লগে লগে কি হয়, সিজন মানুহ কি বহুতখিনি মানে কৌতুহল হয় এই মানে। সেইটো পাব বিচাৰে, মানে লব বিচাৰে তেনেকুৱা হয় আৰু।
উম মইও কি কৰিছো অ যাৰ মানে ওচৰত নাই আমাৰ খেতি-বাতি। সিহঁতে মানে আমাৰ পৰা অলপমান লৈ যায়। পইচা-চইচাও দিয়ে এনেকে ডেইলি এটা আৰু পাই থাকো আৰু নিজৰো হৈ যায় অ' লোকৰো অলপমান। এ দিবলওঁ।
অ' সিহঁতক এটা ভাল বস্তু আমি খুৱাইছো হয়। তাৰ বিনিময়ত আমি কিউ কিবা এটা পাইছো। সিমানে চলি থাকে আৰু ধুনীয়াকে কৰি, সমাজখন তেনেকেইতো চলাব লাগিব ন
অ সেনেকেইটো আগবঢ়িব লাগিব হয় নে।
হয় এইটো ভাল হৈছে। এইবোৰ কাম কিন্তু কৰিব লাগে দেই, মানে আমাৰ ইয়াত কৰিম বুলি ভাবোঁ কিন্তু অলপ মাটিৰ মানে প্ৰয়োজন মানে মাটিৰ
এতিয়া এতিয়া কথা হ'ল কি মাটি এ কম হ'লেও আমি কি কৰিব লাগে মাটিখিনিত মানে অলপ, অলপকে মানে জেগাটো বেৰি পেলাই সেইখিনিতে মানে কৰিব লাগে এতিয়া চীনত ইমান কম মাটি আছে চোৱাচোন পা অ পাহাৰ কাটি পেলাই কেনেকে বনাইছে এতিয়া। কেনেকে খেতি- বাতি কৰিছে ইমান উন্নত মানৰ এতিয়া আহ সিহঁতৰ খেতি নাই ধৰি লোৱা এটা ডাঙৰ জেগাত হাইড্ৰবনিক বুলি এটা বস্তু আছে এ মানে মাটি নাথাকিলে কি কৰে বটলত পানীটো ভৰাই পেলাই, সাৰটো লগাই দি পেলাই, গছডাল লগাই দিয়ে আৰু খেতি পথাৰ বিৰাট ভাল হয়। অ', আৰু আমাৰ এইটো বস্তুটো কি হয় ঘৰতো আৰু আৰু ওপৰৰ ঘৰতো লগাব পাৰি তোমাৰ। এই বিল্ডিং- চিল্ডিঙৰ ওপৰতো লগাব পাৰি পুখুৰীত লগাব পাৰি হয়।
পুকুৰীবিলাকতো লগাব পাৰে।
অ'।
আছে বাৰু সঁচাকে দেই তেনেকুৱা ধৰণৰ অলপ যদি চিন্তা কৰি পেলাই, অলপ বেলেগ ধৰণে আৰু যিবিলাক। আমাৰ এইটো পৰম্পৰাগতভাৱে চলি অহা হয় এইবিলাক। ইয়াৰ পৰা ওলাই আহি পেলাই যদি অলপ আমি বেলেগ ধৰণে যদি কৰো। বহুতখিনি লাভজনক আছে কিন্তু খেতি- বাতিত
অলপমান, অলপমান যদি কৰি পেলাই আমি আগবাঢ়ো নহয় আমাৰ বহুত খিনি আগবাঢ়িব। এতিয়া আমি অসমীয়া মানুহ বিলাকে কি কৰো। বেছি কষ্ট কৰিবলে ভাল নাপাওঁ কিন্তু
আৰু আমাৰ মানে আ
আমাৰ এয়া আৰু কষ্টটো যে মূল্যটো এটা পাব লাগে আমাৰ স
হয়।
প্রত্যকটো কাম মানে অতি সোনকালেই মানে পইচা লাগে। আমি লাহে, লাহে কিবা এটা কাম কৰি তাৰ ফলটো লা- পিছলে পাওঁ হয় নে নহয় কামটো আগে ভাল হওঁক। সেইটো আমি প্ৰথমে চিন্তা কৰিব লাগে।
চিন্তা কৰিব লাগে। তাকে আমাৰ মানে এনেকুৱাও হৈছে আমাৰ সমাজখনত কি হৈছে মানে আমাক অকল মানে চাকৰিমুখী কৰাই চে মানে। চাকৰি কৰিব লাগে বা তেনেকুৱা ভাল এটা কাম পটকৈ ধৰিব লাগে। এইটোৱে ভাবে কিন্তু এজন মানুহ যে চাকৰিটো এ বহুত জনে নাপায় ত হয় ন কিছুমানহে পায় কিন্তু এজন মা এ ল'ৰাক আমি এইটো এনকাৰেজ নকৰোঁ যে এ তুমি এইটো কৰিব লাগিবেই তুমি ফাৰ্মিং কৰিব লাগিব। তুমি বেপাৰ কৰিব লাগিব, জীৱনত কেতিয়াও আমি নকওঁ, এইবিলাকৰ কাৰণে কি হয় মাজত তেনেকেতো আমি নোকোৱাৰ কাৰণে কনচেপ্টোৱে আমাৰ বেলেগ হৈ যায় চাকৰি কৰিব লাগে তেনেকে চাকৰি কৰিলেহে আমু হ'ব তেনেকুৱা সেইটো কনচেপ্টটো সোমাই যোৱাৰ পিছত কি হয় ব্যৱসায়টো মানে পটকৈ আৰম্ভ কৰিব নোৱাৰা হয়। আৰু এই খেতি বাতিটোতো বাদেই দিছোঁ ব্যৱসায়টোও মানে নোৱাৰেগৈ মানে তেনেকুৱা। এইটো বেলেগ ধৰণে ভাবি লয় মানে এইটো কৰিলে মোক কিবা এটা ক'ব নেকি মান ভাবিব নেকি এই তেনেকুৱা হৈ আছে মানে।
অ কিন্তু আমি পাৰিম। মনত উৎসাহ আগবাঢ়ি গলে আমি পাৰিম সনেকে কৰিলে।
আৰু হয় উৎসাহ লাগিবই, মানে নহ'লে কি হয় আজিকালি মানুহে মই এতিয়া নিজে চাইছো মানে মই এতিয়া খেতি কৰিছোতো একবিঘা মান লগাইছো এইবোৰ এইবোৰ লগাওঁতে মানুহৰ মানে বহুত মানে এই বেলেগ ধৰণে কয় আৰু ইিহঁতে তুমি এইবোৰ কি কৰিছানো এইবোৰ কি নোজুৰিছে তোৰ? আমুক তামুক এইবোৰ মানে এই তেনেকুৱা ধৰণৰ মানে।
অহ।
এতিয়া যোৰা নোযোৰা কি কথা আছে ন মোৰ এটা ভাল লাগিছেটো মোৰ পেচন নিচিনা। মই বেলেগ কাম কৰিও এইটো কৰি ভাল পাইছো। সেইটোক বুজি নাপায় মানে ত মানুহে মানে এনেকুৱা টাইপৰ ডাউন দিয়ে তেতিয়া মানে ভাবেগেতো নিজকে অলপ মানুহ মানুহ নহয় জানো আনে ক'লেতো অলপ আৱেগিক হৈ যায়, এই তেনেকুৱাকৈ যেন থাকি গৈছে নেকি আমাৰ এই সমাজখনত মানে যিবিলাক বাতি হওঁক বা বিজনেচ হওঁক এইটো কাৰণে আগবাঢ়িব পৰা নাই যেন পাইছোঁ।
সেইকাৰণে আগবাঢ়িব পৰা নাই অহ। তাৰমানানে আমাৰ অসমীয়া মানুহ বিলাকে সেই চাকৰিমুখী চাকৰিমুখী কৰোতে কৰোতে আমাৰ এই খেতি পথাৰ বিলাক সৰু সুৰা মানুহ লাষ্টত গৈ নোহোৱা হব, অ লাষ্টত গৈপিলাই একো নাপাও গৈ ন আঁতৰি আহিছো আমাৰ কি উন্নতি হৈছে একো নহয়। আমাৰ অসম খন অসমৰ কথা ভাবোতা মানুহ নাই আমি নিজে নাভাবিলে আৰু অসমৰ কথা বেলেগে নাভাবে আৰু দেই নিজে অলপমান আগুৱাই আহিব লাগিব আমি সেইটো কথা
অ আগুৱাই আহিবই লাগিব হয় আমি তেনেকুৱা এ ভাল কাম এটা কৰিবলৈ চাব লাগিব।
ক'ব লাগিব আৰু দেই সেইটোৱে কথা কওঁ আৰু।
তেনেকে আপোনাৰ পৰিকল্পনা আছে নেকি কিবা?
অ মোৰ পৰিকল্পনা আছে, পৰিকল্পনা আছে বহুত পৰিকল্পনা আছে মই এখন মানে হোটেল টাইপৰ স্থাপন কৰি পেলাইও এনেকে কৰিবলৈ আছে।
অ', ভাল আজি কালিতো বহুত খিনি হয় হয় মানে আমাৰ খোৱা বোৱাতো বহুত খিনি বেলেগ ধৰণৰ হৈ গৈছে। এতিয়া মচলাযুক্ত বহুত ধৰণৰ কিবা আপোনাৰ ৰোগৰ কাৰণে সৃষ্টি হয়। তেনেকে মানুহে কিবা ভাবি লে অলপ যদি তাক
বেলেগ ধৰণে কৰোঁ ভালকে তেতিয়াও বহুতখিনি ভাল হয়।
হয়, হয়।
তাকে এতিয়া আপোনাৰ ক'ত আছে বুলি ক'লে, অ' অফিচতে আছে হয়।
অ' হয় ঠিক আছে দিয়ক এৰিছোঁ।
হ'ব ঠিক আছে অ'।
অ', অ', অ'।